অপন্ত শুনিছ নে?
কি কৰি আছা?
আছো ৰবা, এতিয়া, ঘৰত আহিছো বাহিৰত গৈছিলো।
হয় নেকি? আহ, মই বহি আছো।
অ'।
ভাত চাত খালা নে?
হা?
অহ।
চাহ খালোঁ। ভাত এতিয়া কিয় খাম, ভাত ৰাতিকে খাম। দহটা মানত দে খাম, দচ এঘাৰটা মানত। হয়।
দেৰিকে খোৱা।
কি অ', ভাত দেৰিকে খাওঁ ৰ'বা, মানে দচটা বজা মানত খাওঁ তোমাৰ।
আহ, এনে খবৰ পাতি ভাল? অ', মোৰো ভাল। এনে ঠিকে আছে। বতৰটো কেনেকুৱা তাৰ মানে?
বতৰটো মানে অলপ বৰষুণ দিছে দিনত অলপ অলপ
হয় নেকি?
যোৱা কালি ৰাতি বৰষুণ দিছে দেই, কিন্তু আজি বতৰটো এনেকে আছে দিব কিজানি ৰাতি বৰষুণ আত
অ আমাৰ পানেও বৰষুণ দিয়ে আছে দো
দি আছে নেকি?
অ সেপেনে দিয়া নাই মানে।
নাই দিয়া নাই দিয়া এতিয়া দিয়া নাই দিনত দিছিলো অলপ অলপ এক কিন কিনিয়া বৰষুণ দিছিল।
কিন কিনিয়া বৰষুণ উ বৰষু ষুণ দিলে ভাল লাগে নে বেয়া লাগে?
ভাল লাগে বৰষুণ মোৰ।
বৰষুণ ভাল লাগে তোমাৰ।
বৰষুণ তামান ভাল লাগে মোৰ।
হয় নেকি ঠাণ্ডা দিন বেছি ভাল লাগে নে বৰষুণ ভাল লাগে নে গৰম দিন ভাল লাগে?
ঠাণ্ডা দিন এই মোকো ঠাণ্ডা দিনে ভাল লাগে। মোক ঠাণ্ড গৰম দিন একেবাৰে ভালে নালাই
অ অ ঠাণ্ডাৰ দিন ভাল লাগে মানে তোমাৰ এই ঠাণ্ডাৰ দিনত মানে কি গৰম নাই আৰু তোমাৰ জুই পুৱাই থাকিব পাৰি। অলপ খোজাঢ়িব পাৰি এক্সাৰচাইজো কৰিব পাৰি।
উম, জুই জ জুই পোৱাৱ পাৰি এই ঠাণ্ডা খোজকাঢ়ি
খোজ কঢ়িব পাৰি চবতে ভাল লাগে তোমাৰ। ঠাণ্ডা দিনত বিয়া খাই ভাল লাগে। দেই। ঠাণ্ডা দিনত। চব কৰি ভাল লাগে।
বিয়া খাই ভাল লাগে, তাৰপিছত তোমাৰ ভোকো অলপ বেছিকে লাগে।
ভোক বেছিকে লাগে ফুৰিব যাব পাৰি। গৰমৰ দিনত ঘৰতে সোমাই থাকিবা ইচ্ছা যায়। বাহিৰত ওলবা ওলাবা ইচ্ছা নাযায়। ওলাই যাবা ইচ্ছা নাযায়।
ওলাই যাবা ও ইচ্ছা নাযায়। আৰু ভালো নালাগে। ইমান, সেইকাৰণে গৰম দিনটো ইমান ভাল নালাগে।
হয় হয়। ঠাণ্ডাৰ দিন টো ভাল লাগে , চবৰেই কিজানি ঠাণ্ডাৰ দিনত ভাল লাগে।
আছে কিছুমান গৰম দিন ভাল পোৱা।
গৰম দিন ভাল পোৱা মানে যিবিলাকে গৰম দিন ভাল পায় সিহঁতে মানে এ ফুৰিব ভাল পায় আৰু অলপ। মানে কি ফুৰিব মানে বাহিৰত
যিবিলাকে ঠাণ্ডা জাগাত থাকে সিহঁতে গৰম দিন ভাল
অ', অ', অ', তোমাৰ শ্বিলং তিলঙৰ মানুহ বিলাকে কিজান ঠাণ্ডা দিন টো ভাল নাপায় তেনেকে ঠাণ্ডাই পৰি থাকে তাত।
অ', যেনেকুৱা আমাৰ ইয়াতে গৰম বেছি, ঠাণ্ডা কম।
হয়।
এনেকুৱাই চাগে।
বাকী আজি ৰাতি কি বনাবা?
আজি ৰাতি মাংস বনাম, তুমি?
কিহঁৰ, কিহঁৰ মাংস?
ব্ৰইলাৰ মাংস।
ব্ৰইলাৰৰ মাংস।
অ', তোমাৰ?
মই খালোঁ মাছ দিনত খালোঁ আৰু যোৱাকালি ৰাতি খালোঁ, তোমাৰ গাহৰি খাই দিলোঁ।
অ', গাহৰি খালা, বিছ অহ, বেছিকে কি খাই ভাল পোৱা? মাছ-মাংস না চাক্ৰা শাক? পাচলি।
শাক-পাচলি ভাল নাপাওঁ, মই মাছ মাংসই ভাল পাওঁ বেছি তোমাৰ শাক-পাচলি খাব নোৱাৰো মই।
হয় নেকি, মন ডেইলি মাংস খাব নোৱাৰা নহয় যেনেকুৱা আজি খালো, তা
ডেইলি নহয় মানে কি সপ্তাহত, দুদিন তিনিদিন খাব পাৰিলে ভাল লাগে।
অ', সপ্তাহত দুদিন আৰু বেছিতে বেছি সপ দুদিনে ভাল লাগে আৰু এ বেছি এ, ভাল নালাগে। আৰু মই দুপৰীয়া শাক-শাক পাচলি দেখ শাক পাচলিৰে খোৱা যায় বাৰু। শাক পাচলি এনেওঁ খাই এ, ভাল লাগে। তোমাক ভাল লাগে না।
শাক পাচলি মোৰ ভাল লাগে, শাক- শাক শাক পাচলি মোৰ চব ভাল নালাগে মানে কি শাকৰ ভিতৰত মোৰ তোমাৰ এই এইটো শাক ভাল লাগে তোমাৰ এই যে ঢেকীয়া শাক আছে ঢেকীয়া।
অঁ মই এইটোৱে ভাল-ভাল নাপাওঁ, সেইটো বেয়া পাওঁ।
অঁ মই ভাল পাওঁ সেইটো ঢেঁকীয়াটো আৰু কলমৌ শাক যি আছে তোমাৰ
অঁ কলমৌ।
কলমৌ শাকটো ভাল লাগে আৰু তোমাৰ এইটো কি বুলি কয় এইটো এটা পাত আছে নহয় তোমাৰ কি বুলি কয় এইটো শুটোৰা শাকটো ভাল লাগে আৰু তোমাৰ এটা যি চাটনি কৰি খাই তোমাৰ এই পিয়াজ চিয়াজ দি ৰাতিপুৱা পালেং শাক।
পালেং শাক অঁ।
পালেং শাকটো ভাল লাগে তোমাৰ।
পালেং শাকটো মই খোৱাই নাই।
উম পালেং শাকটো ভাল লাগে কিন্তু বেয়াও কিছুমান ক্ষেত্ৰত।
হয় নেকি।
হয় -হয়।
মই ডাঠা শাক ভাল লাগে।
অ ডাঠা শাকটোও ভাল লাগে। ডাঠা শাকটো খুব ডাঠা খুব ভাল লাগে।
নাপাও আৰু। লাইশাকটো- লাইশাকটো বেছি ভাল লাগে।
টো ভাল নালাগে ধৰি আৰু তোমাৰ সিমান আৰু এটা শাক আছে কিবা বুলি কয় ৰ'বা মাছৰ লগত বনাই সেইটো। কিবা শাক বুলি কয় চেঙাত টেঙা নে কি বুলি কয় যে এইটো শাকত পৰে নে।
গম নাপাৱ এ যে।
এইটো চেঙাত টেঙা বুলি কয় তোমাৰ পাত এটা তোমাৰ সেইটো ভাল লাগে। মাছৰ লগত টেঙা- টেঙা হয় কিন্তু টেঙা টাইপ।
হয় নেকি পুই শাক পুই শাক কয় নে পুই শাক ৰঙা- ৰঙা যে।
পুইশাক ভাল পাওঁ।
পুই শাকতো মই একবাৰেই খাইছো।
এ আমাৰো সেই তেনেকে নচলেই। পুই শাকটো নচলে।
পুই শাক কেতিয়াবা বজাৰ ৰ পৰা আনিলে বিষাক্ত পোৱা যায়। বেছিকেতো এ নৰ্মেল চবজি এ চলে ফুলকবি চিজনত ফুলকবি বন্ধাকবি চিজনত বানধাকবি, সেনেকুৱাই মোৰ।
ঠাণ্ডা দিনতে ।
অ', সেইটো যি মানে, যিহৰ সেইটোৱে বেছি চলে। যেতিয়া এতিয়া কিহৰ চিজেন আছে। তোমাৰ এতিয়া
জিকা আছে।
জিকা, ভুল।
ফুল। ভেন্দি। পটল, নেচৰা।
লেচৰা। লেচৰা চলে এইটো চিজনত আমাৰ, লেচৰা বেছিকে খায়।
খব নোৱাৰি সদায় খাই থাকিব নোৱাৰি।
আহ আমাৰো সদায় নখায়, আলু ভাজি লেচৰা লেচেৰা লগত আজি নহ'লে ভাতকেৰেলা ভাতকেৰেলা খায়।
ভাত কেৰেল হয় ভাত কেৰেলা তিতা কেৰেলা মই ভাল নাপাওঁ। পাওঁ
মই ভাতকেৰেলাটো সৰুতে বেয়া পাইছিলো এতিয়া ভাল লাগে।
নাই নাই মই ভাত কেৰেলাটো একদম বেয়া পাওঁ। ভাত কেৰেলা, তিতা কেৰেলা আৰু জিকা
মই মই চব্জি ক্ষেত্ৰত চব চব্জি খাইকে ভাল পাওঁ। মই তেনেকুৱা নাই যে মই চব খাব নোৱাৰো খালি পটলতটো খাব নোৱাৰো।
মই পটলটো মই পটলটো এনে খাব চব্জিৰ লগত নোৱাৰো। ভাজি খাব পাৰো কিন্তু।
ময়ো ভাজি খাব পাৰো। চব্জিতোৰ লগতো কেনেকা বেলেগ লাগে কিবা। কি বস্তু খোৱাই যেন লাগে? ই মইতো চব খাওঁ।
হয় নেকি?
এক কো নাই, মই চব্জিৰ ক্ষেত্ৰত বেয়া বস্তু বেয়া পোৱা বস্তু একো নাই চব খাইকে ভাল পাওঁ। খালি এইটো পটলটো খাই খাব নোৱাৰো।
অ' মই যদি জিকাটো খাবা নোৱাৰো জিকা আৰু তিতা কেৰেলা
তিতি কে, তিতি কেৰেলাওঁ ভাল লাগে মোক কেৰেলা চবজি বনাই, সেইটোও ভাল লাগে।
হয় নেকি। কিন্তু ভাল, তি-তিতা আৰু কৱাটো খাব লাগে
তিতাতো খাইকে ভাল পাওঁ। এনেই কলৰ চব্জি ভাল লাগে নে? কলৰ চব্জিও বনাই ন কাচকল।
কাচকল মোৰ এনেই তোমাৰ হেৰি ভাল লাগে তোমাৰ, মানে কি বেছিকে বনালে ভাল লাগে। এই বিয়াই চিয়াই যি বনাই
আহ।
যেতিয়া আমি বহু খানা হলে ভাই তেতিয়া ভাল লাগে কিন্তু ঘৰত বনালে ভাল নালাগে।
নেকি, আহ।
মানে বিয়া চিয়াই তোমাৰ, তেনেকে বনালে ভাল লাগে বিয়াত তাৰমানে তেতিয়া বেছি মানুহ হয় ন থালিত বনাই।
আহ।
তেতিয়া ভাল লাগে কিন্তু।
হয় নেকি, কল ফুল ভাল লাগে ন কল ফুলটো মোৰ বিৰাট ভাল লাগে।
কিন্তু মই নাখাওঁ মানে মোৰ অলপ পেচাৰ আছে।
অ' কলফুল কি প্ৰেছাৰ হাই প্ৰেছাৰৰ কাৰণে নে ল' প্ৰেছাৰ?
হাই প্ৰেছাৰ মানে মই এইটো শাকটো সেনকে না খাওঁ ত মই গাহৰিতটো খাওঁ যদিও মানুহে, কম হও তিনিমাহ দুই মাহৰ ম
মোৰ ল' প্ৰেচাৰ আছে সেইকাৰণে মোক এনেকুৱা বস্তু খাব লাগে।
অ' খাব লাগে লৌ পেচাৰ থাকিলে এইবিলাক বস্তু খাব লাগে। যিবিলাক খাই খাই ঠাই কৰে মানে কি
মই এসাঁচ যদি ভাত নাখালে মোৰ হাত চাত কঁপি যায়।
হয় নেকি?
আহ। বিৰাত ল' প্ৰেছাৰ চাগে ন?
অ' বিৰাট ল' প্ৰেচাৰ, চেক কৰিব লাগে কেতিয়াবা।
অ'
সেইটোৱে। বাকী এতিয়া খানা কেইটামানত খাবা?
খানাটো মাংস টো আনিছো বাৰু, অলপ পিছত হ'ব দছটা মানত। এনে গা
নেকি?
নাই, নাই এনে আছে। এই ফ্ৰিজথ থোৱা আছে।
ফ্ৰিজত থোৱা আছে।
বইল কৰিম, হালকা বইল কৰিম, তাৰপিছত অ' চিম্পল বনাম।
চিম্পুল ভাল। তোমাৰ তাত হেৰি দিব লাগে কেপচিকাম বুলি কয় যি।
অ পেপচিকম গম পাওঁ। ডাঙৰ- ডাঙৰ জলকীয়া, জলকীয়া অ' এইটো জলকীয়া চব্জি খোৱা জলকীয়া।
অ' অ', সেইটো ভাজিও হ'ব পাৰি।
ভাজিয়ে খাব পাৰি অ'। বেছি মোক এটাৰ আচাৰ বনাই নহয়
হয় হয়, আছা মই- মই খাই পোৱা নাই এইটো আ হয়। এনে এই ফ জলকীয়াৰ খাই পাইছোঁ।
এনেক সেইটো - সেইটো আচাৰ মানে ৰেডি মানে, এ' এনে মই ৰাখিকে নাখায় লগা লগে।
খাই হয়ালকে
তিলৰ লগত বনাই। সেইটো যেনেকুৱা আহ। অ' যেনেকুৱা ফেষ্টিভেলতে বনাই আমাৰ- আমাৰ নিয়মত। যেনিবা দূৰ্গা পূজা। আবেলি লেব নেপালী নেপালী মানুহৰ ফেষ্টিভেলতে বনাই এইবোৰ। আছাৰ বোৰ আহ। তিলৰ লগত বনাই কি বঢ়িয়া লাগে আহ। কিবা ভৱিষ্যত তাকেই যদি খুৱাম দিয়া। অ দিয়া ঠিক আছে পিছত।
অ পিছত কথা পাতিম ঠিক আছে দিয়া অ ঠিক আছে আহ।